ত
অ শুনিছানে?
তোমাৰ মাততো বহুত সৰুকে আহিছে, এক মিনিট ৰবাচোন!
অ অ অ, এতিয়া শুনিছা?
অ শুনিছো, তুমি শুনিছা?
অ শুনিছো শুনিছো। কি কৰি আছিলা? অ মই এনেই বহি আছিলো। অ মইও, মই এদিন
আচ্ছা। ৰ'বা! তোমাৰ মাততো বহুত সৰুকে আহিছে। তুমি হেডফোন ইউজ কৰি আছা নেকি?। তুমি হেডফোনডাল চাইড কৰি চোৱাচোন মানে মাতটো একদম সৰুকে আহিছে।
অঁ', ৰখা-ৰখা। এতিয়া শুনা পাইছা?
অ', পাইছো এতিয়া।
অ অ অ, অ তাকেই এ আজি কল কৰো বুলি ভাবিলো?
অ একো নাই কোৱা?
অ, আজি প্ৰদূষণৰ কথা পাতো নেকি?
অ পাতিব পাৰিম, ময়ো পিছে এইকেইদিন ওলাই গৈ আছো বহুত মানে বায়ু প্ৰদূষণটোতো বহুতে পাই আছো।
অ তাকেই আৰু মানে গছ - গছনি কটাৰ কাৰণে এতিয়া মানে গৰমো বহুত বাঢ়ি গৈছে।
সেইটোৱে আৰু এই কেইদিনটো কেনেকুৱা গৰম পৰিছে আৰু মেইন কথা থাকি বায়ু প্ৰদূষণটোতো আমাৰ বিশেষকে যান বাহন বা এই মানুহ বিলাকেতো যত তত প্লাষ্টিক বিলাক জ্বলাই দিয়ে ত' তাৰ কাৰণেই হয়
অ তাকে তাকে আৰু বা যিহেতু ইমান কাৰ্বন- ডাই- অক্সাইড ৰিলিজ হ'বলে কাৰণে এতিয়া গছ গছনিও নাই
এইটো সেইটোৰ পৰাও হৈছে আৰু মানে উম উম কোৱা কোৱা তুমি কোৱা
মানে কি জানা আজিকালি আমাৰ মানে তুমি প্ৰায় দেখিছাই চাগে আমাৰ মানে প্ৰতিখন ঘৰতে মানে এনে হেৰি যি কেইজন মানুহ থাকে প্ৰতিখন ঘৰৰে সিমান কেইজন মানুহৰ সিমান কেইখনে গাড়ী থাকে আৰু কোনোবা এখন যাব লাগিলে ন গোটেই কেইখন গাড়ী একেলগে ওলাই লৈ গুচি যায় যিটো মানে একো মানে অ ভেলু থকা কথা নহয় এখন গাড়ীতেও গ'লেও হয় কিন্তু আমি গোটেইবিলাকে নিজৰ নিজৰ গাড়ী লৈ ওলাই যায় কিন্তু মানুহ বিলাকে এইটো নাভাবে যে গাড়ী পৰা যিটো আমাৰ গেছ ওলাই সেইটোৱে আমাক বায়ু প্ৰদূষণ কৰে
উম হুম হুম একদম একদম আৰু মানে মইয়ো দেখিছো মইয়ো ৰাস্তাত দেখিছো মানে একদম ডাঙৰ ডাঙৰ গাড়ীত অকল এটা মানুহহে বহি থাকিব এটা মানুহৰ কাৰণে ইমান ডাঙৰ ডাঙৰ গাড়ী মানে ৰাস্তাত ট্ৰেফিকো ভিৰো নহয় জানো ইমান ডাঙৰ গাড়ী খনৰ কাৰণে আৰু ধূলি মানে ধূলি বালি পুৰা মানে বেছি হৈ যায় ন বেছি গাড়ী হলে
সেইটোৱে আৰু তুমিতো মন কৰিছাই ট্ৰেফিক যে হয় ট্ৰেফিক বিলাক তুমি অলপ টাইম ৰখিলেই যিটো মানে সিহঁতে হৰ্ণ বিলাক বজাই কাৰো ৰখিবও টাইম নাই তাৰ কাৰণে শব্দ প্ৰদূষণো হৈ আছে আছে
বহুত বহুত হয় এতিয়াই মোৰ ৰুমৰ পৰা মই শুনিয়ে আছো ৰাস্তাৰ সেই হৰ্ণবোৰৰ কাৰণে আৰু ইমান অসুবিধাও হয় ন মানুহৰ
সেইটোৱে আচামতে বায়ু প্ৰদূষণ আমাৰ ক'ব গ'লে বায়ু প্ৰদূষণ পানী প্ৰদূষণ মাটি প্ৰদূষণ শব্দ প্ৰদূষণ গোটেইবিলাকে আমাক আগুৰি ধৰিছে আজিকালি পানীওতো চাফা নহয় এতিয়া তুমি চা দেখিবা আমাৰ ব্ৰহ্মপুত্ৰ পুত্ৰখন ইমান ক'ব গ'লে ইমান চাফা কৰি ৰাখিব লাগে কাৰণ তাৰ পৰাই আমাৰ গোটেই খোৱা পানীৰ পৰা গোটেই খিনি আহে ন কিন্তু তাত গোটেই মানুহ বিলাকে জাবৰ জোথৰ পেলাই আমাৰ মন্দিৰৰ আ কি আছিলে ফুল বিলাক পেলাই বা তুমি দেখিছা দূৰ্গা পূজাৰ টাইমত আমাৰ সেই মূৰ্তি বিলাক বিসৰ্জন কৰি দিয়ে
উম হুম হুম অ দেখিছো দেখিছো আৰু মূৰ্তি বিলাক তোমাৰ মাটিৰে বন বনাব পাৰে ন মাটিৰে বনাই বাত সেই বেছি ধুনীয়া কৰিবলে কাৰণে মানে চুলি যোনবোৰ আৰ্টিফিচিয়েল চুলি ব্যৱহাৰ কৰে নাইবা তোমাৰ কিছুমান অৰ্ণমেন্ট যোনবোৰ পিন্ধাই সেইবোৰতো প্লাষ্টিকৰ থাকে কিবা এনেকুৱা এটা মেটেৰিয়েলৰ থাকে যোনটো মানে অ তোমাৰ পানীৰ লগত মিলিবলে সময় লাগে ত সেইটোৱেও বহুত প্ৰদূষিত প্ৰদূষিত নকৰে জানো পানী খিনি
সেইটোয়ে আচামতে সেইকাৰণেতো আমাৰ এজাক বৰষুণ দিলে মানুহ বিলাক তুমি দেখিছা চব ফালে বানপানী হৈ যায়। আৰু বানপানী বিলাকত যে- ইমান লেতেৰা আহে। কাৰণ মানুহ বিলাকে নলাতে জাবৰ জোথৰ পেলায়। তো মানুহক প্ৰথমতে আমাৰ ৰাস্তাই ৰাস্তাই ডাষ্টবিন দিয়া গৈছেই, চৰকাৰৰ ফালৰ পৰা। কিন্তু মানুহে সেই ড চ ডাষ্টবিন বিলাক ইউজ নকৰি কেনে ডাইৰেক্ট নলাত পেলাই, যাৰ ফলত বানপানীও হৈ যায়। আৰু মানুহ বিলাকে কয় যে ইমান লেতেৰা পানী, কিন্তু মানুহ বিলাকৰেই তু ভুল ন।
অঁ অঁ একদম। এতিয়া তুমি ৰাস্তাত ওলাই গ'লা যেনিবা। কোনোবাই কোনোবা মানুহে তাই চিপছ খাই মেলি, তুমি কেইটা মানুহক দেখিবা ডাষ্টবিন এটা বিচাৰি থকা নে ৰাস তাতে পেলাই দিব।
সেইটোৱেই আজিকালিটো সেইটোয়ে আজিকালি তুমি আমাৰ বয়সীয়াল মানুহ বিলাকৰটো কথা বেলেগে। কিন্তু আমাৰ যিটো নিউ জেনেৰেশচনৰ ল'ৰা- ছোৱাল ছোৱালী বিলাক সিহঁতেতো সৰুৰ পৰাই পঢ়ি আছে বা আমিও পঢ়ি আছো যে সৰু পৰাই যে ঘৰৰ নিজৰ চাৰিওকাষ খিনি আমি চক চাফ - চিকুণ কৰি ৰাখিব লাগে বা নলাত বস্তু পেলাব নালাগে। ত এইবোৰ দেখি শুনি বা পঢ়িও আমি তাৰমানে কব গ'লে আমাৰ নিচিনা নিউ জেনেৰেচনৰ চব ল'ৰা ছোৱালীক চিপছ এটা খাৱাত একপেকেট খাব সেই প্লাষ্টিকটো বেগৰ ভিতৰত কেতিয়াও সোমাই লৈ নাহে, বা ঘৰত পেলাই দিম বা ক'ৰবাত ডাষ্টবিনত পেলাই দিম। বাছেদি গৈছে যদিও, বাছৰ খিৰিকী দি পেলাই দিয়ে। বা কৰ'বাত খোজকাঢ়ি আছে যদিও সেই মানে তাতেই পেলাই থৈ গুচি যায়।
সঁচা কথা আৰু এতিয়া তুমি নতুন আমাৰ যে ফ্লাই অভাৰ বোৰ বনিছে দেখিছা নাই? এইবোৰ সেইবোৰ খোলাৰ অলপ দিনৰ পিছতে গোটেই ফ্লাইঅভাৰ বাছৰ পৰা মানুহে যে পিকায়। গোটেই ফ্লাই অভাৰ তলবোৰ ৰঙা ৰঙা হৈ আছে। কিমান দিনো হৈছিল বনোৱা? সেই চান্দমাৰী ব্ৰিজখন কিমান দিননো হৈছিল বনোৱা গোটেই ৰঙা কৰিয়ে দিলে মানুহে এতিয়ায়। হেল্ল'
উ
হেল্ল' মাতটো অহা নাই তোমাৰ। অঁ অঁ অঁ।
মানে আচলতে মানুহবিলাকৰ চিভিক চেন্স বুলা বস্তুতোৱে নোহোৱা গৈছে।
অ অ একদম। তোমাৰ মাতটো অলপ দূৰৰ পৰা আহিছে অ অ এতিয়া আহিছে।
অঁ, মানে আমাৰ যে মানুহ বিলাকৰ একদমেই ক'ব গ'লে চিভিক চেন্সটো নায়েই। কাৰণ মানুহ বিলাকে নাজানেই মানে আৰু জানেও কিছুমানেটো জানে। জানে যে এইখিনি কৰিব নালাগে। তথাপি জানি বুজি যিবিলাকে কৰে সেইবিলাকটো বুজাইও লাভ নাই ন। এতিয়া আৰু বিশেষকে আমাৰ মাটি প্ৰদূ্ষনটো এই প্লাষ্টিক বা এইবোৰ পেলোৱাৰ ফলত চবেই জানে যে প্লাষ্টিক আমাৰ মাটিৰ লগত কেতিয়াও মিলি নাযায়। কিন্তু মানুহ বিলাকে, তথাপি প্লাষ্টিক বিলাক সেই মাটিতে জ্বলাই বা মা তে পুতি থৈ দিয়ে আৰু আমাৰ তুমিতো জানাই আজিকালি মানুহ বিলাক কেনেকুৱা বেমাৰী হৈ গৈছে। চবৰে হাৰ্টৰ প্ৰব্লেম হয় মানে সৰু সৰু পৰাই মানে বেমাৰ বিলাক ষ্টাৰ্ট হয় ন আজিকালি আৰু আগতেটো আমাৰ ককা আইতাহঁতৰ দিনৰ পৰাতো ক'ব গ'লে বয়স যিমানে বাঢ়িছে সিমানে বেমাৰ ধৰে বুলি কয় কিন্তু আজিকালিতো সেইবোৰ কবই নোৱাৰা আজি কালিটো সৰুৰ পৰাই বেমাৰ লাগে বিশেষকৈ আমি যিটো খাই আছো সেইবিলাকতো চব তুমি মেডিচিন মাৰাই হয় ন কাৰণ বস্তুটো তুমি ঘৰতো দেখিবা এঠোক যদি কল আজিয়ে আনি থৈ দিছে কাইলে পচিয়ে যায়
সঁচা কথা এইটোয়ে আৰু এতিয়া আমি যোনবোৰ চাউল খাওঁ চাউলতো কিমান এতিয়া মাছ প্ৰডাকচন নহয় জানো সে সেইকাৰণে সেইবাবে আজিকালি চাউলতো যোনটো মানে তোমাৰ পেষ্টিচাইড মাৰে সেই পেষ্টিচাইডৰ মানে পানী খিনি যোনখিনি পুখুৰীত যায় নাইবা নদীত যায় সেইবোৰে মাছ মাৰি দিয়ে মাছখিনি মাৰি দিয়ে সেইকাৰণে আজিকালি মাছো পাবলে নাই
অ', সেইটোয়ে তাৰ লগতে পানী প্ৰদূৰ্ষনো হৈছে
অ' তাকেই
মানুহ বিলাকে কয় ইমান প্ৰদূৰ্ষন ইমান গৰম কিন্তু মানুহ বিলাকে যে এই গছ গছনি যে কাটে ব্ৰিজ বনাইছে ঠিক আছে আমাৰ মানে ছচাইটি খন মানে ইউনিক কৰিব চাই আছে ভাল কথা কিন্তু সেই যে গছ গছনি কাটিছে তাৰ জাগাত জানো আমাৰ গছ দুডালমাহ আৰু বেছিকে কৰবাত ৰোৱা গৈছে সেইখিনিতো কৰা নাই
এয়াই সেইখিনি কৰা নাই কাৰণে এতিয়া যিহেতু গছ কাটি কাটি গৈ আছে যিহেতু সেই নেচাৰেল যোনটো অপচন সেইটো ৰখা নাই মানুহে নিজৰ মানে সেইটো নিজৰ মানে প্লেনত ৰখা নাই সেইবাবে এচি মানুহে বেছি বেছি কিনি কিনি গৈ আছে মানুহৰ মানে চলিউচনটো হল এচি কিনিব লাগিব কিন্তু এইটো নহয় যে গছ বঢ়াও এইটো কৰো নেচাৰেলি যে সেই বস্তুটো কৰো যাতে ইন দ্য লং ৰান একো প্ৰব্লেম নহওক নাই এ চি কিনিব এ চি কিনিলে কি হ'ব আৰুহে বাঢ়িব আৰুহে তোমাৰ সেই তোমাৰ এয়াৰ পলিউচন বাঢ়িব তোমাৰ গৰম আৰু বাঢ়িব
সেইটোয়ে মানে ক'ব গলে মানুহক আমাৰ নিচিনা ক'ব গ'লে কিছুমান আমাৰ মিডিল ক্লাছ বা হাই যিবোৰ মানে মানুহ থাকে সেইবিলাকেহে এছি কিনিব পাৰে কিন্তু যিবোৰ মানে ল' ল' ক্লাছৰ মানুহ সেইবিলাকেতো এচিও কিনিব নোৱাৰে ত' সিহঁত তেনেকে গৰমত থাকিব লাগে কিন্তু আমাৰ ডাঙৰ মানুহ বিলাকে কেতিয়াও নাভাবে যে সৰু মানুহ খিনি কেনেকে থাকিব বিশেষকৈ কব গলে সেইটোৱে আৰামৰ কাৰনেটো আমাৰ এনে কোৱা হৈ গৈছে আৰু বিশেষকৈ তুমি চাবা আমাৰ চবতকে বেয়া লাগে কোনবিলাক মানুহৰ কাৰণে জানা এই যিবোৰ মানুহ ঘৰ মানে আমাৰতো ঘৰ আছে কব গ'লে এতিয়া মন্দিৰৰ বাহিৰত বা মছজিদৰ বাহিৰত যিবোৰ মানুহ থাকে ত মানে খোজনীয়া মগনীয়া হৈ যিবোৰ থাকে সেইবিলাকেনো এই ৰ'দ খনত ক'ত যাব
উম সঁচা কথা তাহতৰে তাহাঁতিয়ে ভুগি আছে ইমান কষ্ট।
সেইটোৱে
আৰু এই নালি যে চাফা কৰে মানুহবোৰ সেই গৰীব সেজ শ্ৰেণীৰ মানুহ বোৰে নালি চাফা কৰে তাহাঁতৰ যে বেমাৰ হ'লে তাহাঁতি এতিয়া আমাৰ চৰকাৰী হস্পিতেলো ইমান ভাল চিকিৎসা নকৰে ইমানটোতো সুবিধা নাই এতিয়ালৈকে। কে আমাৰ তাহাঁতি বেমাৰ চেমাৰ হ'লে তাতেই যায় তাহাঁতিটো ইমান সুবিধা নাপায় ন
সেইটোৱে ঠিক আছে দিয়া তেতিয় হ'লে পিছত কথা পাতিম হ হ।